হেল্ল' অ', নমস্কাৰ কোৱা কি কৰি আছা?
এ আছো এতিয়া ভাত খাই জাষ্ট ওলাইছো‌।
অ', মোৰ তোমাৰ ভাত খায়ে এয়া ফালে বহি আছো। অকমান চাঙতে
অ অ অ অ আজি খানা কি আছিল? এই খানা কি আছিলে?
আজি তোমাৰ খানাই ডিম বনাইছিলে।
অ', অ',
তোমালোকৰ?
আমাৰ এয়া, আজি মাংসকন আনিলো ব্ৰইলাৰ
অ', অ',
বেয়াকে খালো অকণ
অ', বাকী কলেজ চলেজ গৈছে নাই?
বাকী মই কলেজ আজি গৈছিলোঁ। এয়া কলেজৰ পৰা আহি অকন আমাৰ ঘৰত শুলোঁ, শুই পেলাই অকণমান ভাত চাত খাই মেলি এতিয়া এতিয়া কিনি ওলাই আহিছো আৰু
অ', ঘৰতে নে এনে ক'বা অকমান দূৰত
নাই ঘৰৰ ওচৰতে গৈছো অকমান লগকেইটা এটা চিণ্টাৰ ওচৰত।
উম।
এপাক ওলাই যাব মন যায়ো দিয়কচোন
অ', যাই- যাই -যাই
এনেও হ'লেও ওলাই যাব মন যায় ন।
অ, এইটোৱে। ল'ৰা মানুহ যেতিয়া ছোৱালী মানুহ নহয় যেতিয়া এতিয়া ল'ৰা মানুহ এতিয়া ওলাই যাব মন যাবই।
বাকী তুমি এইবাৰ ক'ত ল'লা দৰঙত ল'লা নে তেজপুৰত?
মই তেজপুৰ কলেজত।
অ'।
এতিয়া এক্সাম সেইদিনা খতম হৈছেহে জাষ্ট।
উম একদমেই।
ত মানে মই মানে একজাম থাকিলে কলেজলৈ যাওঁ আৰু এনেই কলেজ নাযাওঁ আৰু পইচা পাতি খৰচ কৰি পেলাই। এ আগতে কেইদিনান গৈছিলো আৰু প্ৰথম প্ৰথম লওঁতে এতিয়া কেইদিনান মানে সদায় ৰেগুলাৰ কলেজ যাওঁ আৰু। এতিয়া মানে, অকল একজাম হ'লে, ক'লেজ যাওঁ?
অ'।
কেতিয়াবা, মন গ'লে যাওঁ বাৰু এপাক।
এনেই কেতিয়াবা সপ্তাহত এদিন যাব মন যায়। অ', সদায়নো ক'ত যাব পাৰি ম
অ', সেইটোৱে।
সদায় যাবলেও, এইবাৰ মই তোমাৰ, ইলেভেন।
ইলেভেন ন।
উম, মই তোমাৰ এই, গাঁৱৰ অকমান চিন্তা আছে বইজত
অ' অ' অ'! থিকে আছে।
কমেন্ট বোৰ যদি পঢ়ি আছে, ভালে-ভালে-ভালে! মেট্ৰিক টো যি যেনে তেনে অ সাৰিছো আকৌ আহিলেই আৰু। আকৌ এব এইবছৰ আহিবই আৰু এবছৰহে আছে আৰু
উম। পৰীক্ষাৰ
পৰীক্ষা আৰু এইয়াই পঢ়া, এইটো লাইফত আৰু পঢ়া আৰু পৰীক্ষা দিয়া, খোৱা। ঘূৰা আৰু এইটোৱে আৰু।
উম সেইবিলাক কৰিম।
উম তাৰ বাহিৰে একো নাই আৰু।
মইছ যে বি এ টো বি এ টো কমপ্লিট কৰো নে নকৰো ভাবিছো।
উম।
হৈ যাব বি এটো কম্পিলিট কৰা লৈকে।
অ'।
এই বেক লগা পইচা আছে আকৌ ধৰ গাড়ী চা় ৰী তেল ভৰৱা এইবিলাক খৰচা আছে খোৱা বোৱা
আছে আছে এইবিলাক আছেই।
সেইকাৰণে, মই ভাবিছোঁ! বি এটো কমপ্লিট কৰোঁনে, নকৰোঁ। সেইটো
কৰা কৰা এনেই থাকি লাভ নাই।
অ'! সেইটো হয় বাৰু।
উম এনেই আজিকালি বহি একো লাভ নাই কি কোৱা।
উম!
বি এ টো কমপ্লিট কৰি থলে নিজৰে ভাল আগলে। এতিয়া পাৰো নোৱাৰো এতিয়া বি এ কমপ্লিট কৰিবলৈ। কিবা এটা, বি এটো কমপ্লিট কৰাৰ পিছত, কিবা এটা ডিগ্ৰীও পঢ়িব পাৰিম মইয়ো। মানে, মাষ্টৰ-চাষ্টৰ কাৰণে, কিবা চাকৰি এপ্লাই কৰিব পাৰিম, মই।
উম।
উম, উম, সেইটো বাৰু
এতিয়া বাকী এনেই খবৰ খাতি কেনেকুৱা
খবৰ পাতি ভাল ভাল
তোমাৰ কেনেকা?
উ ভালে ভালে ঠিকে থাকে চলি আছে
অ' অ'! এই ঘৰত ভাল নহয়, চবৰে?
চবেই ভালে-ভালে-ভালেই! মাহঁতৰো ভালেই।
উম আমাৰ আমাৰ চবৰে আমাৰ ভাল ভাল ঠিক খালি অকমান উম, বেমাৰ-আজাৰ হৈ আছে আৰু অলপমান।
এয়া কি কবা এইবটো হ'ব ল হ'ব হা টোপনি আহি গৈছে কি ক'বা বহুত ভাগৰ লাগিছে মানে
অঁ
এইখিদিনাখন তোমাৰ ময় গা বেয়া হৈছিলে
উম উম
তোমাৰ হেৰি পাই এই হস্পিতালত পিল চিল খাই মেলি বেটি চেজী লওঁতে সে ভাল হৈছে
অ এইতিয়া বেমাৰ হ'বই আৰু
এতিয়া তোমাৰ এই নতুন পানী না অকণমান বৰষুণত
এতিয়া ছিজনতটো এতিয়া সলিছে ন গৰম দিন এতিয়া আৰু ঠা হলে আকৌ বেমাৰ হ'ব
অ'! ঠাণ্ডা দিনত এটা, নতুন বেমাৰ হয়। আকৌ, গৰম দিনত প্ৰথম, দিনত বেমাৰ হয়
অ
মই মানে, তোমাৰ এই জ্বৰ বিষটো মানে একদম বৈদ্য বেয়া পাওঁ মানে উঠিব মন নাযায় মানে
মোৰো মোৰো মোৰো এনেকাই আছে
একদম বিচনাৰ পৰা একদম বিচনাৰ পৰা একদম বিচনাখনত থাকিব মন যায় কতো উঠি শিকিকাব মন নাযায় কিবা কৰিব মন নাযায় এইবিলাক বহুত মানে কি কবা আৰু
অঁ অঁ অঁ অ এইটো ক ন তুমি পিছে এতিয়া দৌৰা চৌৰা কৰি থকা নাই নেকি
তোমাৰ মই দৌৰি আছোঁ, ফিল্ডত পাৰতে।
অ কিয় কান্দ হৈছিলা
এয়া সেয়া হেৰি তোমাৰ অগ্ন বিহৰ কাৰণে।
অ' আহিলে এপ্লাই চপ্লাই কৰিবা পুলিচ চুলিচত।
উম, এপ্লাই কৰিব লাগিব দৌৰি আছোঁ। উম কিবা কিবি কৰিবতো লাগিবই যদি ভাগ্যত আছে পা পাম বা ন।
অ সেইটোয়ে, ভাগ্যত লাকত আছে যদি পায়ো যাব পাৰা নাপাৱও
উম উম, কষ্টটোতো কৰিবই লাগিব।
উমম সেইটোৱে
সেইটোৱে পা লাকত আছে যদি পাম, লাকত নাই যদিতো কিবা কিবা এটা হ'লও বিদ্যা এটা কৰি হ'লো খাই থাকি দিব লাগিব না
অ ৰাসত খাবই লাগিব এতিয়া লোৱা মানুহ যেতিয়া
বাাৰ বা বা ঠেলা চলাই খাওঁ বা হেৰি চলাই খাওঁ বা হাজিৰা কৰি খাওঁ কিবা এটা কৰি অ' কিবা এটাটো কৰিবই বা মাছেই বিক্ৰী কৰি খাওঁ।
উম, সেইটো হয় বাৰু।
কৰিয়ে খাওঁ ক'ৰবাত স গ গাড়ী আছে হেডিমেন চেডিমেন কৰি হ'লেতো কিবা এটা কৰি খাব লাগিব না
কমাইটো খাবই লাগিব।
পাতি বজাৰ পাতি কৰি ব্যৱসায় কৰি কিবা এটা হ'লেওতো খাব লাগিব।
অ' খাব লাগিব খাব লাগিব।
সেয়া কৰ্মত লাজ নাই নহয়, যিয়ে নহওক কৰি পেলাই
তুমি যি কামেই নকৰা লাজ কৰি লাভ নাই লাজ কৰিলে কামত একো ফল নোপোৱা।
উম,
এতিা খা অ' এতিয়া কি বুলি কোৱা নাযায় অ' সোনকে
এই তোাৰ মাত শুনিছো কোনবা আছে নেকি তোমাৰ ওৰত।
এ নাই ওচৰৰ এনেকে ঘৰ মান এতিয়া মই মোৰ বাৰু দৌৰি আছো বাৰু এতিয়া
অঁ
মানে খেলি খ খেলিও আছো এতিয়া।
অ' কি খেলি আছা পিছে ফুটবল নে ভলীবল?
মই ভলীবল খেলোঁ আৰু।
অ' ক'বাত-ক'বাত গৈছা নে খেলিব।
খেলিব গৈছো বাৰু মই এ বাহিৰ ৰাস্তাত খেলিব
উম, পইচা চইচা পোৱা নাই পইচা হিচা পইচা হিচা দিয়ে নাই? অ' মই এনেই গৈ লাভ নাই না।
এনেই-এনেই গলে লাভ নাই এতিয়া ধৰ কোৱা ক খেলিব গ'লো ধৰ এনেকে পইচা
অ কিবা এটা হলো টকা হেজাৰ দিলোলো এখন খেলত বহুত খিনি নিজৰ যোগাৰ খিনি আহে তোমাৰ আকৌ সেয়া খেলৰ বস্তুৱয়ে আনিব পাৰিবা না।
অ' সেইটো সেইটোৱে কথা।
আ, পাৰিবা বা মোজা এযোৰ আনিব পাৰিবা বা তোমাৰ প্ৰটিন এটা আনিব পাৰিবা।
অ' এনেকে মই
উম-উম লৈ থাকিবা লৈ থাকিবা এনেই নাযাবা।
এনে নাই এনে-এনে-এনে ন
উম,
এতিয়া প্ৰেক্টিচ কৰো প্ৰেক্টিছ সদায়। ৰেগুলাৰ খালি আবেলি যাওঁ।
অ',
ৰাতিপুৱা দৌৰিব যাওঁ আবেলি খেলিব যাওঁ।
অহ,
দুইফাল পৰা মানে চলাই আছো আৰু এতিয়া ইণ্টাৰভিউ বিলাক আহি আছে ন তাতো অকণ দৌৰিবলগীয়া হৈছে।
আহঁ
সেইটো
কি কবা আৰু এনেকৈ লৰা মানুহৰ জীৱন এইটো আৰু এতিয়া আমি ছোৱালী মানুহ হলেও বেলেগ। কা ঘৰত বহি থাকিম ক'ৰবাত বিয়া দি দিব ধুনীয়াকৈ গিৰিকে কমা ক কাম চাম কিবা এটা কৰি হ'লো চাকৰি বা কিবা এটা কৰি হ'লো।
অ' সেইটো ভবিম আৰু উম,
এতিয়া লৰা মানুহ এতিয়া তুমি আনি পেলাই তেওঁক খুৱাব লাগিব।
এ সেইটো খোৱাব লোৱা আমিটো সেইটো বস্তু
উম, বা কিবা কৰিব হ'লেও। তুমি লাগিলে চুৰ কৰি আনি হলো দকাইত কৰি আনি হলো খুৱাবই লাগিব কিন্তু।
অ, এই কোৱাব লাগিব।
অ' মানে চুৰ দকাই দিবাতে ন কো বা লাগিলে হাজিৰাাই কৰিম বা কিবাই, কম বেলথাই মাৰিম উম-উম। এতিয়া, এতিয়া মই ধৰ কিবা এটা বেয়া কাম এটা কৰিলো মই নাচালো কি হলো গাঁৱৰ মানুহ দেখিলে কি হ' ওচৰৰ মানুহে নেদেখিলে কিয় হব ভগৱানেতো উপস্থ
সেয়া দেখি আছে বাৰু, সেই সেইজনেতো দেখিব তুমি ভাল কোৱা বেয়া কোৱা।
উম উ
উম সেইটোৱে।
বাকী, শুনাচোন তোমালোকৰ এইবাৰ ঘৰত গাছৰ তোমাৰ আচাৰ বনাইছে নেকি?
আমাৰ ঘৰত বৰ্তমান বনোৱা নাই, এইটো মানে বাহ
অ' মানে তোমালোকে যে তুমি যে এবাৰ যে আনি দিছিলা গাছৰ।
অ' অ' এই লাগিছে বাৰু, এতিয়া মই তোমাক আনি দি দিম দিয়া।
উম, মানে তুমি এতিয়া নানিলো পিছত আ চাৰ বনালে অকণ আনি দিবাচোন। মানে মায়ে কৈ আছিলে যে তোমাৰ লগৰটোৱে এবাৰ যে দিছিলে যে ঘৰৰ পৰা আচাৰটো খাই বৰ ভালিছে এইবাৰ বনাইছে নে সুধিবাচোন মানে
অ গা-গাজৰ আচাৰটো এতিয়া বনোৱা নাই আমি বনাই মি তোমাক দিম দিয়া।
অ দিবা অকমান। অকমান মানে এবটলে আনি দিবা আৰু।
হ'ব দিম দিম দিম যিমান দুবটল কে এবটল কে দুবটল তিন বটল দিম কি আছে। আছে নিজৰ একবাৰ নাই নাই লগৰ পৰা কিয় ল'ম দে এইবিলাক পইচা চইচা কিয়
অ
হাত
কলেজত তুমি কেইটামান আহিবা?
মই কলেজত যাওঁ দহটা এঘাৰত চাৰে দহট মান এনেকা ক্লাছ থাকিলে নটামানত যাওঁ।
উম কেইটাত আহা?
যেতিয়া ক্লাছ থাকে তেতিয়া মই দুটা মানত আহো। যেতিয়া ক্লাছ নাথাকে তেতিয়া মই বাৰটা চাৰে এঘাৰটা বানাত এনেকে গুচি আহো আৰু চাৰে বাৰটা এটা মানত।
অ
সেইটোৱে।
বাকী কলৈকো ওলাই চুলাই যোৱা নাই?
নাই নাই ক'তো এতিয়া ওলোৱা যোৱা নাই মই নাই মানে ভাতকেইটা খাই এনেই এখন ওলাইছো আৰু খোজকাঢ়ি কি কবা। উম।
ভাত খালাই মানে, ঘৰৰ চাউল দিয়ে খোৱা নে খেতি?
আমাৰ ঘৰৰ চাউল ঘৰ
মই এইয়া তোমাৰ ঘৰৰ চাউলে ক'তনো কিনা চাউল খাবা আজিকালি যিহে দাম।
সেইটোৱে।
ধান থাকে মিলৰ পৰাই বনাই আনি দিওঁ মিলত তাৰপিছত আৰু উম এতিয়া আমি চল্লিশ পঞ্চাশ টকা এক কেজি জীয়া চাইল চাউল নে কি চাউল এইটো খাব নোৱাৰা নহয়
সেই নাই নাই আমি আমি সেনেককা মিডিল ক্লাছ
উম এয়া কৰ'বাত কিবা এটা হয় হয় উ এনেই তুমি ক'ৰবাত ভোজ খাইছা কেতিয়াবা লগৰখিনিৰ লগত তেতিয়া এক কেজি দুই কেজি তিনি কেজি কিনি আনিছে তেতিয়া কোৱা বেলেগ কথা এনে সদায় আকৌ তুমি ক'ত দিয়া চাউল খাব পাৰিব
পিছে খানা এটা খোৱা প্লেন এটা বনোৱা নাই নেকি বনাব লাগিছিল তেতিয়া
উম এনেকুৱা এ তোমাৰ খানা কি খাবা এই দিনকাল যি চলিছে আৰু উম মনটো যায় ভাবিলে ভৰি এদিন এটা কাম কৰিব কাৰবাৰ ঘৰ ৰা ৰাতি
হম,
ক'ৰবাত দিয়া ৰাতিয়ে খাম কাৰোবাৰ ঘৰতে
অ ক'ম বাৰু তুমি লগৰখিনি তুমি মেছেজ কৰিবাচোন গ্ৰুপত গ্ৰুপ এড কৰিবা
অ' মই আজি গ্ৰুপ এটা খুলি দিম দি। তেতিয়াহ'লে ন অ-অ, তোমাৰ ছোৱালী খিনিকো ভৰা ছোৱালী ছোৱালী খিনিকো ভৰাই দিম নে ল'ৰা
লগৰ ছোৱালী আছে কল সোমিয়ে দিবা পূৰ্বত তাৰপিছতক লগৰ ল'ৰা আছে এতিয়া খানা কি খায় এতিয়া মাংস চাংস ব্ৰইলাৰ
অ গাহৰি খায় নে কিয়ে খায় না খাহি খায় নেকি
ত গ্ৰুপত গ্ৰুপটো খুলি চবকে জনাবা আৰু পইচাটো তিনিশ মানকে তুলিলে হৈ যাব চাৰে তিনিশ তিনিশ
উম তিনিশ মানকৈ তুলিলে হৈ যাব চাৰে তিনিশ নালাগে তিনি এ চাৰ তিনিশ লাগিবও পাৰে কি ঠিক ন। উম অ ঠিক আছে হ'ব দিয়া